অঁ।
ছাৰ, মই কৈছো যে, যে, মানে আমি চিলাইছো যে পেণ্টটো যে সেইটো মানে ৰাফ আছে। চ' মানে সেইটো লাগিয়ে যায় যে ফৰ্মেল পেন্টৰ পুৰা ৰাফকে মানে বা' তাৰপা এইটো অলপ নৰম আছে। চ' মানে, এইটো লাইক ট্ৰাউজাৰ টাইপ ক'ব পাৰা, তই। চ' ট্ৰাউজাৰ টো বহুতৰ লগত চলি যায় না। কি কলা?
ক্রপ টপৰ লগত পিন্ধিবি এইটো মজা লাগিব।
চি- চি না- না বেলেগো আছে। অহ ', সেইটো ল'ব পাৰি তো মই ফিট চাৰ্ট লৈ ল'ম না আহা হা ফিট চাৰ্ট মানে গম পালি না?
আহ,
না।
কয় মানে, আৰে, ইনষ্টাত ইমান দেখা পোৱা নাছিলি নেকি, ইমান যে আহি - আহি, আছিল তোৰ তাত কেনেকৈ আহিব। আহ, এই মানে চাৰ্ট থাকে, নৰ্মেল চাৰ্টৰ দৰে। চ' সেইটোৰ পিছ পিনে আকৌ কৰৰ্চেট থাকে। এতিয়া কৰৰ্চেট মানে নাজানা নে?
ৰচি বান্ধা টাইপ নে?
অহ ', বাহ। গ'ম পাওঁ দেখোন। গম পাও দেখোন।
নহয়। এই যে ফিটেত চ তই যে মাৰিছিলে তেতিয়া আহি গৈছে ফটো আহিছিলে।
সেইয়ে তেন্তে অলপ আগত চ কৌতাই চাপাই দলতে সেইটোয়ে চ মানে সেই মানে সেইবোৰ ভাল লাগ কি?
কি কৈ আছ? বুলি কৈ আছো।
চ সেইতোয়ে কৈ আছিলো মানে ফিটেত চাৰ্টৰ লগত পিন্ধিব পাৰি।
অহ ',
কিন্তু কোনে ইমান দাম দি ললে ফিটাৰ চাৰ্টৰ দাম ছশ সাতশ আঠশ নশ আহ
এটো দেখোন চাৰিগাও পাছশ দেখাই মিন্তট্ৰাত মিন্ত্ৰাত কুপান লগাই পিনে কমতে পাই যাবি।
ঔ, এতিয়া মুৰতাত বোলে কপন নাহিল- কোপন নাহিল কপন বুলিলে
এটো কি কয়। মিন্ত্ৰা একাউণ্ট ডিলিট কৰি দে দেন এতিয়াতো পতককে খুলিব নোৱাৰিবি অলপ দিন পিছত খুলিব পাৰিবি এতিয়া কুপান আহি যাব।
উম, মানে লগ আউট কৰি দিম ন। দুকানৰ পৰা। মানে এপটো খুলি কিনে লগ আউট। কৰি দিম না।
লগআউট নহয়।
ডিলিট কি কাম ডিলিট কি কৰে?
হেল্ল'
অ' একাউণ্ট ডিলিট কেনেকে কৰে।
অ'হ প্ৰফাইলত যায় পিনে তাতে ক'ত বা মোৰ মতে ফটো লগাওঁট মানে মোৰ একাউণ্টখন লগআউট হৈ আছে না। সেইকাৰণে চাব নোৱাৰো ক'ত ডিলিট কৰে পাহৰি গলো।
চাইলম দে ইউটিউবট চাই লম।
মই এতিয়া খুলিব পৰা নাই। মন্ত্ৰাটো।
হে ৰাম।
মানে খুলিব পাৰি আছো সেই একাউণ্ট টো আকৌ খুলিব একাউণ্ট ডিলিট কৰিছিলো না, কেইদিনমান খুলিব নোৱাৰি।
অ' আচ্ছা। পিছতকে মানে পাৰিবি।
এ! তোৰ নেটৱৰ্ক বেয়া।
মই কৈ আছো যে এনেকৈ মানে সেই। সেইটো সেইটো নম্বৰে দিয়ে একাউণ্টটো খুলিব পৰা নাই। ছেম নম্বৰটো দিয়ে।
অ' অ' অ'।
পিছতকে পাৰিবি খুলিব।
হয়।
অ'।
পাৰিবতো লাগে।
এ! মানে পুৰা চিয়াৰ নহয় পিছত বুলে নোৱাৰি।
লাষ্ট টাইমটো খোলা খাই গৈছিলে।
তই আকৌ এনেকে কৰিছ মানে।
মানে আকৌ একাউণ্ট ডিলিট কৰিছিলি।
অ'হ সেইকাৰণটো কোপান আহিছিলে মোৰ।
উ'ম এইটো ডিলিত কৰা পিছত আকৌ ডাউনলোড কৰি কিনে তই অৰ্ডাৰ দিছলি না।
কি কি?
তই একাউনটো ডিলিত কৰা পিছত আকৌ মানে মে আকৌ একাটো খুলি পিছত তই অৰ্ডাৰ দিছিলি না।
অ'।
এতিয়া আকৌ ডিলিট কৰিছ নেকি?
অ'।
ইচ ৰাম। এইবাৰ বোলে খোলা নাখাল পিছতকে বোলে মাৰ নহলে বাৰ মোবাইলে দি অৰ্ডাৰ দিব লাগিব তোক।
হে একাউণ্ট-একাউণ্ট লগ ইন কৰিলম না।
উম।
এইটো লাষ্ট কল আৰু পিচতকে পাতিম।
ইমান ঘাতিয়া নে তই
মই মেচ চ
মেছতোবে ইম্পৰ্টেণ্ট টোৰ কাৰণে হা
অ
কি কৈছা।
অ
ইমান ঘাতিয়া ৰে তই।
কিয় কি হল?
তই অ কৈছ।
অ
মেচটো ইম্পৰ্টেণ্ট টোৰ।
অ
ছাতিয়া অক অ বুলি কৈছ।
ত
কিমান তে
মানে মোৰ লগত কথা পালাত কি ইম্পৰ্টেচ মেচ ইম্পৰ্টেচ হা এতিয়া ক
অ
অহ
হল হা ওলাই আছে তোৰ মে মেচ বেছি প নাই টিভি ভাঙি থৈ দিম।
টিভি এনেও কামে দিয়া নে কিমান দিনত
মোবাইলত চাই আছ,
তে
মোবাইল ভাঙি থৈ দিম।
অ
পঢ়াইছে মাব
লেপটপ মানে কি পইচাটো লৈ ল যোনাক চেনে থাক সকেইটা নাহেই পাল পালটু চেনেল বোৰ আহিছে
অ
কিমান আৰু কল কৰি কৈ সিহতক। তেইনি পি চাগে ত
এইবাৰতো মই তালাটো কমেই ডিজী চেনেলটো যদি নিদিয়ে না তাকলাটো টাকলা বজাই দিম মই।
তহতৰ এটা যেন লগ নে কৈ আছ আমাৰ তো দিনতটো কেইৱলে নাথাকে।
আমাৰ আমাৰো- আমাৰো টোনু কি কয় ন' চিগনেল দেখাই থাকে মেক্সিমাম টাইম, সেইকাৰণে ইয়াক ফোন কৰি থাকি ই কি কয় অ মাইনা আহিব অলপ দেৰি, ইয়াৰ অলপ দেৰি পিছত কিমান জান ন তিনি চাৰি ঘন্টাৰ পিছত।
দিন হ'ল, মাজতে অলপৰ কাৰণে আহে, মাজতে অলপৰ কাৰণে আহে, যিটো আ কাৰ্টুনৰ চেনেল দুটা হে আহে। সেইটোও অকল আৱাজটো আহ
ফোন কৰি এনে ঠিকছে গালি এৰ নি দেৰা আহি যাব নিজে- নিজে।
একোৱেই নুশুনে, চেইঞ্জেই কৰিম ছেটটপ বক্স
তহঁতৰ কি সেইটো নেকি। এই যে ডাঙৰকে যে থাকে গুল কে সেইটো নেকি। কানেক্ট এটা থাকে ডাঙৰকে, মানে উইতআওট সেইটো দিয়টো পাৰে ন আমাৰো যেনেকে আমাৰ গুলটো নাই বাট তহতৰ আছে নেকি সেটো।
কি গুল।
এই টিভিৰ লগত কানেক্ট নকৰে নেকি এটা ডাঙৰ চিলভাৰ কালাৰ গুল বস্তু এটা। এণ্টিনা টাইপ। অঁ-অঁ, সেইটো সেইটো- সেইটো।
বাহিৰ হয়, অ ডিচ-ডিচ।
অ' সেইটো নেকি দাদাৰ।
সেইটো, অঁ নাই নহয়, কিয়।
অঁ সেইটো থাকিলে বহুত বেছিকে মানে সেনেকে দেখা থাকে, কি কয় ন' চিগনেল দেখাই থাকে, চিগনেল নাথাকে, এইটো অলপ বেছি।
আগতে আমাৰো আছিলে সেইটো।
কৰা
হা।
এইটো ঘৰতে নে আগত
আগৰটোত, আগৰ ঘৰত।
কি ক'লি।
হা
কিবা কৈছা।
আৰে বিৰুবাৰীত নেকি বুলি সুধিছোঁ।
অঁ তাতেই।
অঁ, তোৰ কেইটাত টোৰ কেইটা কল কমপ্লিট হ'ল এইটো মিলাই পিনে।
তিনিটা, এইটো লৈ এইটো মিলাই তিনিটা। আৰু এটা কৰিলে এইটো পা পাঁচটা হৈ যাব। আৰু এইটো লৈ তিনিটা হ'ল। আৰু এটা কৰিলে এইটো লৈ পিনে তিনিটা হ'ল।
অঁ।
আৰু এটা কৰি ললে পাঁচটা হৈ যাব পুৰা। তাৰপাছত চাবমিট দি দিম।
এইটো! এইটো লৈ পিনে তিনিটা হ'ল আৰু এটা হ'লে
বিকজ মোৰ এটা নিজে নিজে চবমিট হৈ গৈছিলে।
হা?
মানে পাঁচ টা আছিলে ন বাত পিছতকে এটা কমপ্লিট কৰিছিলো দেন আৰে টুৱেন্টিটা কৰাৰ পিছত পাঁচটা টাছক দেখুুৱা নাছিলে?